এয়া ভাত বনাইছো
আহ মই মই ভাত বনাবলৈ যোৱাই নাই তোমালোকে গলাই আমি চানা খাইছো
বতৰৰ সতি ভাল হৈছে আৰু
ভাল হৈছে ওচৰৰ এই ল'ৰা এটাই তাৰপৰা দুজন ওচৰৰ দুজন ল'ৰা আমাৰ মালিক মই
কেঁচা চানা
কেঁচা চানা বনাই খাইছো একদম মস
জলা শকে দিছে নে
জ্বলা আমি দিয়াই নাই এই যে দোকানৰ চানাটোত যি জ্বলা
অ অ ই চানা খাই এতিয়া ভাত বনাই ভাত খোৱালে মো বহুত দেৰি হ'ব
এ নাই হ'বই মোক ভাত দালি মই কুকাৰত দুফালে দি দিম
অ তোমাৰ সেই দেৰি হয় নেকি ভাত
দেৰী ন হয় ইমান দেৰি নহয় মই সেই চানা বনালো সৰহকে বনালো আকৌ চব বোৱাৰীজনী বু এজনীলৈলেও কেইটান দি পঠিয়াবলে কাগত ব্ধ থৈছো
অ অ আমাৰ সেই সোনকাল হয়ই ভাত খোৱা দিনত বাৰ এবাৰ খাও যে
অ আমাৰও এবাৰে খাও অ আজিকালি
আহ তাৰ সেইটো কাৰণে ভাত সোনকালে বনাও আঠটা বজালে খাও ঘৰত সকলোৱে ভাল
অ ভালে ভালেই তোমালোকৰ নাম ঘৰত বাৰ্ষিক পাতিলে নাই
না কতা নহয় বৰষুণ আহিলে যে মানে নামঘৰ ভাঙি থৈছে । শৰাই এখন দি থোৱা কথা আছিলে । তাৰপা মোক সেইদিনাখন যোনদিনা পাতিম বুলি ভাবিছিলে ইমান বৰষুণ নাহিলে পিং মজলা নাই যে গোটেই বু কা হলা
অ' সেইটো কথা নহয়, আনবাৰ খবৰ, আনবাৰ খবৰ-খাতি পাও, বাৰ্ষিকৰ নিমন্ত্ৰণটো পাও, এইবাৰ বোলো খা- খবৰ নাই পাতিলে নে নাপাতি
অ' নাই পতা আৰু এইবাৰ হেৰি নাই এনেকে তলৰ মানুহ নিমন্ত্ৰণ নিদিয়ে, খেলতে হেৰি কৰি থব ।
অহ। নামঘৰ মানে নামঘৰ কমপ্লিট নামঘৰ।
নাই হোৱা, নাই হোৱা, টিং গজালিবলৈ আছে । সেই তাৰপা হেৰি সেইটো কাৰণে সাতৰ পিছত
অহ।
প্ৰচোৱা মানুহ যে
অ'আমি সাতৰ আমাৰ আকৌ হেৰি মই নহয় পন্থটো বেলেগ নহয় আমি আকৌ নাম কিৰ্ত্তনিয়া প্ৰচাদ
নেমানে অ'- অ'-অ' ল'ৰাটোৱে কি কৰি আছে?
ল'ৰাটোৱে খেলি আছে পঢ়া-শুনা নাই নহয় ।
অ'-অ' আমাৰো পঢ়া-শুনা নাই, খেলি আছে, টিভি চাই আছে বৌৱেকৰ লগত
অ' আমাৰ অকমান দেৰি আগত পঢ়িলে বাৰু অ', আ কিটা লিখিলে ।
অ' আমাৰ হেৰি মই ভাত বনাবলৈ আহিলো আৰু
সৰু হৈ আছে যে
অ' আমাৰ সেই মানুহজনো ঘৰত নাথাকে, ছোৱালীজনী অকণ পঢ়ুৱাই দিবলৈও
মানুহজন নাথাকে।
সেই অকমান পঢ়ুৱাই দিবলৈ, মই ভাত বনাবলৈ সোনকালে আহিব লাগে ।
অ'-অ'-ক অ' সন্ধিয়া লগা সন্ধিয়া লৈকে অকমান ঘৰত থাকিব লাগে ছোৱালীজনীকে
অ' এতিয়া স্কুলতো দিলো তাইক, পই এতিয়া হেই এই বুজালো লাভ নাই । মানুহজন বা অকমান অভং
হয়নে
অ আপোনাকহে কৈছো আকৌ আপুনি বেলেগক নকব আও
নকও নকও কাকো নকও আপোনাৰ হেই কি তোমাৰ কিবা কামতে ঘুৰি ফুৰিছে চাগে
উম মোৰ কামত ঘূই নুফুৱে
নুফুৰে না
ৱে ইমান লগ ধৰিলো চিনেমা চাবলে আপোনাক
তোমা তোমালোক মই চিন্তা কৰিলোৱাও মানুহজনী ল'ৰা ছোৱালী মাক বাপেকৰ চিন্তাতেই থাকে মতা মানুহবোৰ
অ এই ছোৱালীজনীক পঢ়াব পাৰে অকমান
ছোৱালী পহোৱাব লাগে বাও
অ গুৰুত্ব নিদিয়ে
অ তোমালোকৰ সেইফালে বিচাৰ কিবা জেগা এটোকোৰাত হেই উ ভাওনা হব বাৰ্ষিক ভাওনা বুলি কোৱা শুনিছো আজি
ভাওনা আছে অ
অ যাবানে
নেযাও নেযাও বতৰটো ইমান বেয়া বৰষুণ আহিলেই
অ শুইহে ভাল লাগিব আজি
অ মেন বতৰ বেয়া আ জি আও মাংস অকণ আনি খোৱাহে বতৰ আও
তাকেহে অকমান মাংস আমাৰো মাংস অকণ আনি খাবহে লাগিছিলে নাই কেটকুটে নকৰে নহয় ম টা মানুহবোৰে
এ মতা মহে গুৰুত্ব নিদিয়ে নি জে বনাবলৈ হলে আকৌ লৰালৰিকে আনিবগে নিজে যেতিয়া ৰান্ধনি হব
আমাৰ মাছ মাংস নোখোৱা তিনিদিন
অ আমাৰ সেই নি নিজে যেতিয়া ৰান্ধনী হ'ব তেতিয়া আনেগে
অ
নহলে নানে
আমাও একে
এতিয়া সেই ৰঙালাওকণকে কাটি লৈছো ভাজো বুলি
অ আমাৰো ৰঙালাওৱে বনাম বুলি ভাবি আছো
আহ শুকানকে ৰঙালাও অকনেকে ভাজিম আও
আমিও তেনেকেই বাবাই খাব পাৰে নে তেনেকে
বাবালৈ দালি অকন আছে যে সেইটো কাৰণে সি আমে শুকানকে ৰোওল আপকে ভাজিমা, আমি ভাজিয়ে খাব পাৰিম। চল দিলে দিি ম দ দিি দি ছোৱা
উম।
খুদাই ভাত নাখায় নহয় ল'ৰা ছোৱালীয়ে।
নেখায়'তু।
উম, এই ল'ৰা ছোৱালী বাৰু বাদ দিছো, আমাৰ বাপেকেও খাবলৈ মন নকৰে।
চবেই নকয়, কিবা এটা জু টিভিটি নহ'লে ভাতৰ ধান্দাই নকৰে।
উম, ভাতকেইটা খান্ি খান্ি খান্ি, এনেই থৈ গুচি যাব।
তে বনাম, মটৰ মাহ তিয়াই থৈছিলো, কোমলি নুকোমলিলেই।
অঁ আমাৰ সেই মটৰমাহ তিয়াই থৈছিলো, কোমলিলে। মটৰ মাহ কেইটামানো দি দিম বাৰু।
মই পাহৰিলো মানে আজৰিকে হৈ কৰিবো
অঁ আমাৰ আকৌ সেই মানে মটমা হেই, উম, এনেকে হেৰি, প্ৰেছাৰত দি লব লাগিব, বাবাই খাব নোৱাৰে যে। সেইটো কাৰণে শখ তাকে ভাজি নিদিও আৰু, কাইলৈ বোলো ঘুগুনি বনাম দিনতে, সেইটো কাৰণে থৈ দিছো।
অঁ। ঘুগুনি খাই ভাল লাগে। মটৰমাহ আমাৰ সত্তৰ টকা কেজিকে ললো নেকি।
অঁ, আমাৰ সেদিনা এই, হেইয়াৰ পৰা আনিছিলগে, কিমানকে ললে জানো পাই, মই নেজানো বাৰু।
অঁ এই আমাৰ বেপাৰী এটাই আহিছিল, আমাৰ ৰাস্তাইদি এইবোৰ লৈ লৈ যায় নহয়।
অ' অ' ঘৰতে লৈছিলে?
বেপাৰী এটা আহিছিলে, বেপাৰীটোৰ পৰা হেৰি ললো সত্তৰ টকাকে ললে, নহৰু ললো, নহৰু এশ টকাকে ললে
অঁ ঘউৱা নহউ?
ঘৰুৱা নহউ, অঁ।
অ'-অ', এ তেনেকে সেই ঘৰত লবলৈ পালে ভাল, আমাৰ ফালেও আহি থাকে আমি ক গমেই নাপাওঁ।
অঁ কেইদিন যায় চাগে ভিতৰত থাকিলে ৰাস্তাদি যোৱা গমেই নোপোৱা চাগে। উম, সেইটো হয় বাৰু।
তাপা হেই এফালে আহিব আকৌ।
যাম বুলি ভাবি আছো, টাইমে মিলাব পৰা নাই দেখো
উম আপুনি ভাবিয়ে থাকে আৰু, মোক ফোন কৰিলে ক'ম, মই ক'ব হেই মই এবাৰ যাম যাম, এবাৰ যাম বাৰু, এনেকেই কয় আউ
তাকেহে সময়ে মিলাব নোৱাৰো দেখোন অ, মালিকও সময় মই আমাৰ আকৌ হেৰি নহয়, গ-গাড়ী নাই নহয়, বাইক সেইখনহে আছে। বৰষুণ বত
অ অ অ মানুহজন কামলৈ গ'লেও আহিব নোৱাৰে। বাউ। এ হেৰি কৰিবচোন কো- কোনোবা এজনী লগত লৈ পেলাই খোজ কেহীয়ে আহিব বেছি দূৰ নহয় নহয়।
তাকে এদিন যাম বুলি ভাবিছো, ওচৰে বোৱাৰী এজনী লগত টমটম এখনকে লৈ পেলাই।
অ টম টম আকৌ আজিকালি ঢেৰ টম টম হ'ল আও। অ ভা়ৰা কৰি নানিলেও আপুনি ৰাস্তালৈ ওলাই দিলেও আজিকালি তেনেকে পায়।
পায় পায় অ।
আহিব আকৌ মানুহ মই গৈয়ে থাকো।
যাম যাম কোনোবা এদিনা ওলাম গে।
অ তাকে।
তাৰ পৰা বাট বাকী হেৰি নহয়, বাবাহতৰ মাহঁতৰ সবৰে ভাল নহয়?
চবৰে ভালেই বাও এতিয়া।
অঁ।
আপনা হেই দিয়া নাই নহয়?
নাই দিয়া, নাই দিয়া, মই অহা বছৰহে দিম বুলি ভাবিছো।
অহা বছ।
ছোৱালী দিলা?
ছোৱালীক দিলো অ এই বছৰ দিলো।
চৰকাৰী নে প্ৰাইভেটত? অ নিকেতনত ভাল অ ভাল। সংস্কাৰো ভাল, ময়ো লৱাক নিকেতনতে দিম বুলি ভাবিছোঁ আমাৰ ইয়াতো আছে নহয় নিকেতন ওচৰতে।
ওচৰতে অ আমাৰ সেই অকমান দূৰ বাও। তাৰপিছত সেই এই বাপেকৰ লগতে অহা যোৱা কৰে বাও গাড়ীত দিয়া নাই সৰু হৈ আছে যে।
অ। আমাৰো সেই ল'ৰাক বাপেকে মটৰ চাইকলে নিব বৰ বেছি দূৰ নহয়। তাৰ পৰা সেই ডাঙৰ হোৱাৰ লগে লগে দিম আৰু গাড়ী এ
অ অ নহ'লে সুবিধা হলে আপুনি স্কুটি এখনো লৈ লব পাৰিব। চলাব জানেই নহয়। লোৱাহে নাই হবলা?
নাই লো অ ।এই চলাব জানো আগতে গাভৰুতে চলাইছিলোঁ।
অহ।
এতিয়াও পাৰিম বাও।
অ অ এ স্কুটি এখন লৈ ল'ব আজিকালি সুবিধাই নহয় লবলৈও এইবিলাক বস্তু
তাক তাকে সে স্কুটি এখনতো লবই লাগিব আজিকালি আৰু মানুহে চাইকেল চলাই ক'বালৈ যোৱা দ
নাই নাই অ আৰু হেৰি নহয় চাইকেল মাৰি বোলোও হেৰি স্কুললৈ সময়কে আগত বহুত আগতে যাব লাগিব
উম সেইটোৱে
উম
বৰ সুবিধা আজিকালি আৰু আজিকালি হেৰি নহয় মানুহৰ যিহে তাক মানে অকণমান হেৰি পালে মানে ডাউন দিবলৈ বিচাৰে
বিচাৰে বিচাৰে তুমি আৰু সে এই ল'ৰা ছাৰীক টমটমত বোলেও ভয় লাগে যিহঁ তৰ পালি কৰি আহে ল'ৰা ছোৱালীবোে মই দেখিছো নহয় ।
টমটম বু খোলা যে ভয় লাগে হয় ।
অ আৰুলো ল' ছোৱালীোৰ মানে মৰ মানহেবোৰ পইা পাব লৰা ছোৱালীোৰ সহে আগ ব়াই বঢ়াই আনে লৰা ছোৱালীোৰ মই দেখ
উম দেখিছো ন ময় আমাৰ এইফালেও সে অকেই
অ ভয় লাগে নহয় বোৰ ল'ৰা ছোৱালী
উম ভয় লাগে বহুত ৰিক্স দেই স্কুললৈ নিয়া বুলি দে
অ এতিয়া তম টমত যেনিবা ভাড়াবোৰ কমেই গাড়তকে হলেওয় লাগে নহয় দিবলৈ সেয়া আহে আহে ভৰতিকে আনিব অ আৰু ল'ৰা ছোৱালী কোনো পন
কৰে কৰে আমাৰ এইফালেদি যায় আহি যে টমটম এখন লৰা এটাই যে ভৰিতো চুচৰাইহে যায়
অ ইমান তৰ -পালি কৈলো ছোৱালীও মই হেৰি অ অ মই ভাতকিটা উঠালো তাৰ পাৰ ভাজি
আমাৰ একোৱে খোৱা নাই মই অকমান বোলোও লা ভালা কৰি মাজ তাঁ বাতিছিলে ওচৰ মানুহ এঘৰত দিনৰ দিনটো অ দিনৰ দিনটো তততে লাগিলো চলাবলৈও নহলে এখনহে চলালে এই মাথা বিষাই আছে একদম আকৌ যাব লাগিব ভাগৰটো ভাগৰে মাথা বিষাইছে ৰ'দ যে অ আগবেলা একদম তোমাময় ৰ'দ
অ অ লৰা হেৰি নুশুৰিবনে আে দেৰি হ'লে ভাত বনোৱা
নোশুৱে নোশুৱে দিনত শুৱে যে সি
অ আমাৰ দিনত শুৱে বাৰু তথাপিতো দছটা বজালে শুৱেগে আৰু
শুৱেগে অ ঠিক আছে দিয়া নহলে ময়ো ভাতকেইটা বনাও অ অ হ'ব দিয়া